হেল্ল' হেল্ল' শুনিছেনে?
অ, শুনি আছোঁ। ক'ত আছা?
নমস্কাৰ-নমস্কাৰ। চিনি পাইছেনে হৈ ন?
পাইছো-পাইছো। তুমি?
পাইছো-পাইছো অ'। এইয়া লগৰবোৰৰ লগ লগৰ কেইটাৰ লগত ওলাই আহিছো, লগৰটো বোলে মোবাইলত ৰিচ্ছাচ নাই। তাৰ লগতে অলপ ওলাই আহিছোঁ।
অ' আচ্ছা-আচ্ছা, বাকী এ ঘৰৰ ওচৰতে আছো। কিনো কৰিবা।
উম' ভাত পানী খালা নে নাই?
নাই-নাই বনাইহে আছে। তুমি খালানে নাই?
নাই, খোৱা নাই বাৰু দে এতিয়ালৈকে। মায়ে মাতিব আৰু খাম। যিহে গৰম পেলাইছে।
বা কৈছা হে নে, বাহিৰতে বহি আছোঁ সেইকাৰণে।
অ' ভালেই কৰিছা।
সেইয়া, বাকী হেৰি কলেজ?
কলেজ তোমাৰ এতিয়া চামাৰভেশ্যন না সেইকাৰণে ঘৰত আহিছোঁ। মানে তোমাৰ পলিটেকনিক কৰি আছোঁ, তোমাৰ দুইবছৰ হৈ গ'ল আৰু এতিয়া লাষ্ট। এক বছৰ আছে। সেইটো কমপ্লিট কৰাৰ পিছত কিবা এটা, মই ভাবি আছোঁ যে পঢ়াটোও কমপ্লিট কৰাৰ পিছত। কিবা এটা কৰিম বুলি বিছ হিচাপে
আচ্ছা, উম' বিজনেছে পলিটেকনিকটো
পলিটেকনিক টো কৰি লৈছা, বিজনেছো কৰিবা মানে কেনেকা দু দুটা-দুটা মিলাবা নেকি?
অ, বিজনেছ মই সৰু পৰাই মানে বিজনেছ কৰিবলৈ বহুত মন আছে।
আচ্ছা।
মানে তোমাৰ ঘৰত ঘৰতটো মোৰ মুৰ্গী ফাৰ্ম এখন আছে। লোকেল মুৰ্গী ফাৰ্ম এখন ধুনীয়াকে খুলি লৈছোঁ, নিজৰ পইচা দিয়ে তোমাৰ।
হয়।
তাৰ পৰাই সৰু-সুৰা পইচা ওলাই থাকে।
বঢ়িয়া-বঢ়িয়া।
উম' বাকী তোমাৰ পঢ়া-শুনা কেনেকুৱা?
ডিগ্ৰীটো কৰি আছোঁ।
অ' কৰি আছা ন, অ' দিয়া ঠিকে আছে। কিবা এটাত ব্যস্ত
তাকে-তাকে বাকী সেইয়া আৰু মইয়ো ভাবি আছোঁ, কিবা এটা কৰা সৰুকে কিন্তু এতিয়া মানে মই জেগা কন পালোঁ, কিন্তু মানে মই অকলে সিমানটো মানে
আচ্ছা। উম' তুমি এনে কি-কি কৰিম বুলি ভাবিছা? বিজনেচ নে কিবা বেলেগ?
মই ব্যৱসায়, এটা নতুন ব্যৱসায় এটা কৰিম বুলি ভাবিছিলোঁ, নহয় মানে ফ্লাইভাৰ খন বনি গ'ল ন
অ
আমাৰতো ফ্লাই অভাৰখন আৰু বেছি দিন নাই হৈ যাব। আৰু যাতে আমাৰ এই যে যোনখন আমাৰ এতিয়া নতুনকে হস্পিতেল খন হ'ব নীলকণ্ঠ বুলি তাৰ ওচৰতে মানে মই এখন হোটেল খোলাৰ কথা ভাবি আছিলো।
ভালেই ভাবিছা হস্পিতেলৰ ওচৰত।
হস্পিিতালৰ ওচৰত লাগে মানে নিজে-
অ এনেকে লাগে ত- হয় বাৰু সেইটো কথা কি পাৰ্টনাৰশ্বিপ হিচাপে খুলিম বুলি ভাবিছা ন তুমি,
পাটনাৰশ্বিপ হিচাপে খুলিম বুলি ভাবিছিলো বুজিছা।
কিমান তাৰিখে। মানে তুমি এবাক আহি পেলাই মোৰ লগত তুমি এবাৰ আহি পেলাই মোৰ লগত কথা বতৰাবোৰ পাতি লোৱা যদি মোৰ মোৰ মানে এইটো মাহ ফ্ৰী আছো তুমি যদি এইটো মাহতে- উলিয়াম বুলি ভাবিছো আৰু কামটো।
নহয় ৰ'বা মই তোমাক জনাম মানে জনাম মানে তোমাৰ এইখন ষ্টাৰ্ট হব বোলে। হেৰি পূজা আগে আগে- তেতিয়া মানে মই কি ভাবিছো মই পূজা আগে আগে হ'ব ত' মই মানে ভাবিছো কি? ৰুম টা ৰুমটো মানে এতিয়া সত্তৰ হাজাৰ কে চলি আছে তোমাৰ হেৰি- তোমাৰ কি কয় চিকৰতি মানি- এতিয়া মানে সত্তৰ হাজাৰ টকাতটো দি- পেলাই ৰুম এটা লৈ থও লাহেকে যেতিয়া ষ্টাৰ্টিং হব এইখন যেতিয়া অপেনিং কৰিব। হস্পিতেলখন তাৰ পাছতে আমিও আমাৰ ব্যৱসায়টো অপেনিং কৰিম। কিন্তু তাৰ আগত মানে তোমাৰ- এই ৰুমটো ৰুমটো লৈ থোৱাটো ভাল হ'ব কাৰণ পাছফালে এইখন অপেনিং হৈ যাব। তাৰপিছত কিন্তু ৰুমটো মানে পইচাটো আৰু অলপ বাঢ়ি যাব ন।
উম!
সেইটো কাৰণে মানে মই ভাবিছোঁ কি এতিয়াই লৈ থোৱাটো ভাল আছিলে। সেইটোকাৰণে মই তোমাক কলো। তুমি যদি কোৱা তেনেহ'লে থা্ৰটী ফাইভ এটা তুমি দিয়া থাৰটী ফাইভ এটা মই দিও।
অ মোৰ দ মোৰ বাৰতে চিভিল স্কৰ ঠিক আছে তোমাৰ, মই মাজতে মানে বাইকখন ল'লোঁ বাইকখন মানে ইনষ্টলমেণ্টেই লৈছিলোঁ মই, তোমাৰ প্ৰত্যেক দিনে তোমাৰ ক্লিয়াৰ কৰি দিলো লোনবোৰ।
অ ত ত,
লোন ল'ব পাৰিম মই এতিয়া লোন ল'ব পাৰিম তুমি যদি কোৱা?
অ এতিয়া লোনটো এতিয়াই দৰকাৰ হোৱা নাই এতিয়া তোমাৰ হাতত থাৰ্টি ফাইভ থাউজেণ্ড এটা যদি হয়। তেনেহ'লে দি দিব মই থাৰটি ফাইভ এটা দি পেলাই আমি ৰুমটো ৰাখি থৈ দিম মাহে মাহে তোমাৰ যিটো- দিব লাগে সেইটো দি থাকিম আৰু নিজৰ পকেট এ পৰাইতিয়ৈকে অপেনিং নকৰোঁ নহ'লেও ৰুমটো লৈ পেলাই লাহে, অপেনিংটো কৰি দিও লাহেকে আৰু এইটো মাহটো যাই লওক। আগষ্ট মানলৈকে ধৰ আগষ্ট শেষলৈকে আমি অপেনিংটো কৰি দিওঁ।
আহ তুমি মোক। তুমি মোক এপাক ক'বা কেতিয়া মানে ষ্টাৰ্ট কৰা মই ত আগে আগে মানে দুদিনমান লাগিব ন লোনটো এপ্লাই কৰোটো।
উম উম তুমি পাৰিলে কৰিয়ে দিবা বুজিছা।
উম ঠিকেছে তুমি তেওঁ এসপ্তাহৰ আগত মানে কৈ থবা মোক বুজিছা।
উম নহয় ন তুমি এইটো তোমাৰ আজি কেই তাৰিখ আজি তোমাৰ উ চৈধ্য তাৰিখ ন।
জলাই হয়।
তাৰিখ মানৰ মানে তুমি জুলাই লাষ্টত কৰিবা আৰু-
জুলাই লাষ্টত।
উ তেতিয়া আগষ্টৰ ফাৰ্ষত ফাৰ্ষট উইকটো যোৱ লৈকে ধৰ আহি যাব তোমাৰ পমটটো।
উম!
হয় তেতিয়া আৰু ষ্টাৰ্টিংটো কৰি দিব পাৰিম আৰু আমি-
ঠিকেই ভাবিছা তুমি
এতিয়া আৰু ষ্টাৰ্টিংটো কৰিতো নিজেও লাগি থাকিব নোৱাৰিম, নিজৰ পঢ়া-শুনাৰো কথা আছে।
হয় বাৰু
উম তাৰ কাৰণে মানুহ-চানুহ দুটা ৰাখি থব লাগিব।
উম বাকী তোমালোকৰ পথাৰত এ যোৱা দেওবাৰে ৰাইজে গছ পুলি ৰোৱাৰ কথা কৈছিল ন, গছ পুলি ৰুইছিল, তুমি গৈছিলা নে নাই তাত বাৰু
নাই যোৱা, নাই যোৱা, মই তোমাৰ গাঁৱত মানে ইমান আগৰ নিচিনা যেনেকে থাকো আজিকালি নথকাই হলো যে মই সেইকাৰণে গমেই নাপাওঁ মানে কি হয়, কি নহয়
গাঁৱৰ ৰাইজে গছ পুলি লগাইছে, কথাটো শুনি ভালে লাগিছে। মইও যাব নোৱাৰিলো তোমাৰ মই এইফালে বিজি হৈ গলোঁ।
অ আচ্ছা-আচ্ছা।
এতিয়া তোমালোকৰ দেউতাই খেতি-বাতি কৰিছে নে নাই?
আহ সৰু সোৱাকে অকমান কৰিছে বাৰু।
অ। এতিয়া যিহে গৰম পৰিছে, বৰষুণ এজাকো নহা হৈছে। উম খেতিয়ক-খেতিয়কবোৰকৰ বহুত অসুবিধা হয়।
বহুত অসুবিধা, বহুত অসুবিধা অ
উম-উম এতিয়া কিয় অহা নাই আহ অঁ
বোৱাই থৈছো বাৰু, জানো আৰু
এনেই তুমি দেউতাৰ লগত অকণ সহায় কৰিব যোৱা নে নাই?
যাওঁ-যাওঁ কেতিয়াবা-কেতিয়াবা যাওঁ মানে আমাৰ
অঁ-অঁ ঠিক। ঠিক আছে বাৰু মানুহ লগাইছে যে মানে এতিয়া বয়স হৈছে যেতিয়া মানুহজনৰ উম।
সেইটো কাৰণে বাকী ক'ৰবাত গৈ আছা নেকি এতিয়া?
এ লগৰজনৰ লগত ৰিচাৰ্ট ভৰাব আহিছিলোঁ, এতিয়া আকৌ ঘৰলৈ গৈ আছো। মায়ে ফোন কৰিছে ভাত খাবলৈ।
আচ্ছা-আচ্ছা।
বাকী তুমি কম্পিউটাৰ ক্লাছ গৈ আছিলা নহয় কম্পিউটাৰ ক্লাছটো ক্ৰচ খতম হ'ল ন? নে
মই তোমাৰ হেৰিতো তোমাৰ কামটো ন? যোনটো কৰ্চ কৰি আছিলো ডাটা এণ্ট্ৰিটোৰ কথা কৈছা, সেইটো হৈ গ'ল, হৈ গ'ল সেইটো এতিয়া মই কৰিহে আছো এতিয়া
সেইটো পাৰ্ট টাইম হিচাপে চলিহে আছে আৰু মই এই বিশেষকে মই এতিয়া কম্পিউটাৰটোহে ল'ব লাগে ৰ'বা কম্পিউটাৰটো মানে মোৰ কি হল চাৰ্টিফিকেটখনৰ কাৰণে লাগে এতিয়া। মই কম্পিউটাৰটো জানো জানিলেও মানে এতিয়া চাৰ্টিফিকেটখন নাই।
সাত মাহৰ ক্ৰজ ধুনীয়াকে ক্লিয়াৰ হৈ যাব।
সেই তেনেকে ভাবি আছো ৰবা লোৱা ল'বলৈ টাইম মিলাব পৰা নাই, টাইমটো মিলিলে লৈ লওঁ আৰু সেইটো কাৰণেহে মানে বাকী তুমি-তুমি কম্পিউটাৰটো ললা মানে, লৈ থৈছা না কি তোমাৰ
নাই-নাই মই কম্পিউটাৰ কৰিলো ক্ৰচ ক্লিয়াৰ হৈ গ'ল।
কৰিলা নেকি?
উম এনে তোমাৰ তাত ছেকেণ্ড হেণ্ড বাইক আছে ছে নেকি মোক জনাত মানে মোৰ বন্ধু এজনে সুধিছিল এইটো কেই টকা এইয়া এ তোমাৰ হে
ছেকেণ্ড হেড বাইক তোমাৰ আনি থাকে দি থাকে বিক্ৰী কৰি থাকে
হয়
উম তাৰ মানে তোমাৰ ব্যৱসাইয়ে আছে ছেকেণ্ড হেণ্ড বাইকৰ উম মই কথাটো পাতি চাম তুমি বাজেটটো জনাবাচোন কিমান মানৰ ভিতৰত কি বাইক লাগে ধৰ
টো তোমাৰ থাৰ্টি থাউজেণ্ড ভিতৰত ফৰ্টি থাউজেণ্ড মানে তোমাৰ দুহেজাৰ দুহেজাৰ তেইশ চৌবিশ নহ'লে বাইশৰ ম
এ তে তেইশ চৌবিশ বাইশ এইবিলাকৰ তোমাৰ সেই থাৰ্টি ফৰ্টিত নেপাই অও মই মাজতে তোমাৰ ছেকেণ্ড হেণ্ড এখন ললো মই ছে উম সুধি চাম বাৰু মই মাজতে তোমাৰ ঊনৈশ চনৰ ঊনৈশৰ লাষ্টৰ মানে বিছ তৰে আৰু পিছৰ মডেলটো লৈছোঁ সেইটোৱে মই একো তোমাৰ ফৰ্টি ফাইভ নে কিমান দি পেলাই লৈছো নাই নোৱাৰি নাপায়েই
খনৰ কণ্ডিচনটো ভালেই চাগে ন তোমাৰ
ভালে ভালে ভালে বঢ়িয়া একদম টিপ টপ কণ্ডিচন
উম ঠিকে আছে বাৰু এতিয়া তুমি কলেজ চলেজ কৰি আছা যেতিয়া লাগে বাইকখন হ'লো
সেইটোৱে লাগি থাকিব অ পাৰ্ট মানে এই ইফালে সিফালে যাব লাগে সেইকাৰণে
হয় বাৰু সেইটো কথা বাকী তোমালোকৰ গাঁৱত নাম তইকখন আছে বুলো হয় শুনিছোঁ
নাটক পাতিছে ন ময়ো শোৱাহে শুনো ময়ো শুনিছো হে মই গম পোৱা নাই কিন্তু মোক সঠিকে মানে বুইছা মই মানে তোমাৰ এইকেইদিন নাছিলোৱে মই মানে তোমাৰ ঘৰ ফালে মান ঘৰত আহোঁ ৰাতি আহোঁ আৰু শুই যাওঁ নহ'লে এনেকে গেম চেম অকণ
আচ্ছা
একো গমেই পোৱা নাই মানে মই নাছিলোঁ বুলিয়ে ক'ব পাৰি তোমাৰ
উম
সেইটো কাৰণেহে বাক কি তুমি গাঁৱৰ এডখৰত আহ ওলাই আহা
এ নাই ইমানো ইমান মানে ইমান আজিকালি ওলাই কৰি নুফুৰো মোৰ মানে সন্ধিয়া টাইমত এই গাঁৱতে আমাৰ লগৰবোৰে খেলিবলে যায় তাতে খেলি খেলোগে আৰু বাকী ইমান ওলাই সোমাই আজিকালি নপুৰোঁ আৰু মই
আচ্ছা ময়ো মইতো নোযোৱাই হলো কলৌকো মইতো কলৌ কোৱেই নোযোৱা হ'লো মই তোমাৰ ভালে নলগা হ'ল
উম উম অকলশৰে থাকি থাকি মন বহি যায় নহ
সেইটোয়ে সেইটোয়ে মানে নহয় অকলশৰে থাকি বুলি নহয় এতিয়া চবৰে চব বিচ চব ব্যস্ততা হৈ গ'ল ন চব নিজৰ নিজৰ লাইফত, চব নিজৰ নিজৰ কামত, ব্যস্ততা হৈ গ'ল এতিয়া আৰু সেকাৰণে সেইটো কাৰণে মানে তুমি নোৱাৰা আৰু কাৰুকে, তুমি হেৰি কৰিব চব ব্যস্ততা হৈ গ'ল। বুইছা।
এতিয়া সেইটো কাৰণে মানে মই মই যিমান পাৰো থাকিব থাকিব চেষ্টা কৰো। আৰু কি কৰিবানো আৰু। উপায় টো নাই। সেইটোৱে মানে তোমাৰ।
বাকী তোমালোকৰ ঘৰৰ ওচৰত যে ব্ৰইলাৰ দোকান এখন আছিল। ব্ৰইলাৰ দোকানখন খোলা আছে নেকি?
ব্ৰইলাৰ দোকানখন বন্ধ কৰিলে নেকি মই ঠিককে গম নাপাওঁ বুজিছা দেখা নাই ৰ'বা চাই দি আছোঁ।
উম উম চাই দিয়াচোন এবাৰ।
ৰ'বা দেই অকমান, মই মানে তোমাৰ অকমান আছিলে মাত্ৰ তুমি এক দুই মিনিটৰ আগত কোৱা হয় মই চায়ে দিব পাৰিলো হয় মই নটিচ নকৰিলো যে
অ অ আচ্ছা। বন্ধ হ'ব দিয়া এতিয়া যদি নাই নাই নালাগে আৰু।
বন্ধ কৰিলে, দেখিছোঁ নহয়।
অ অ বন্ধ দিয়া তেতিয়াহ'লে।
উম। কিয় ঘৰলে নিম বুলি ভাৱিছিলা নেকি?
নাই নাই মায়ে ফোন কৰিছিল যে মাংস অলপ লৈ আহিব কৈছিলে। মই ভাবিলোঁ ইমান গৰমত এতিয়া ব্ৰইলাৰ লৈ যাওঁ জানো তেওঁ এবাৰ সুধি চালো তোমাক।
সেইটোৱে কথা।
উম উম।
গৰমটো কাৰণে তোমাৰ দেখিছাই কেনেকা গৰম পৰিছে অ'।
সেইটো হয় বাৰু। বিশেষকে এতিয়া খেতিয়ক বিলাকৰে অৱস্থ স্হাটো অলপ বেয়া হ'ব।
বহুত বেয়া হৈছে বহুত বেয়া হৈছে পানী নোহোৱা হৈছে। আমাৰ, উম হোম কিছুমান জেগাত পানীয়ে পানী, আমাৰ এইটো চাইডে আকৌ পানীয়েই নাই অকনো।
উম।
সেইয়াই আৰু। চবফালে চবে সমানে নাপায় মানে, তেনেকা হৈছে এতিয়া।
অহ। উমহ
সেইটো কি কৰিবা আৰু। উমহ বাকী এতিয়া
খোৱা-বোৱা
এই কি কয় তোমাৰ, এক তাৰিখৰ মানৰ পৰা ষ্টাৰ্ট হ'ব নে কলেজ? কেতিয়া পৰা ষ্টাৰ্ট হ'ব?
তোমাৰ কলেজ তোমাৰ ষ্টাৰ্ট হ'ব মোৰ হেৰী অহহ আগষ্ট, আগষ্টত তোমাৰ পঁচিছ তাৰিখ মানে কলেজ ষ্টাৰ্ট কৰিব।
অ আচ্ছা, তোমাৰ মানে দীঘলীয়া বন্ধ এইবাৰ।
হয় হয় দীঘলীয়া পোৰা।
বঢ়িয়া বঢ়িয়া। দীঘলীয়া হ'লে ভালেই বাৰু।
উম বাকী তোমালোকৰ ঘৰৰ ফালে চবৰে ভালে নহয় ন?
ভালে ভালে ভালে।
অ, ঠিকে আছে বাৰু। হয় চবৰে ভালেই। ভগৱানৰ কৃপাত চবৰে ভাল আছে।
ঠিকে আছে। মই এয়া মানে তোমাৰ অকণ অকণকে ইটো সিটো কৰি থাকোতে কৰি থাকোতে মানে ইফালেও যাব লাগে যাব লাগে যে, টাইমে নোপোৱা হ'লো কলৈকো যাব গ'লো বাৰু আগৰ নিচিনা ধৰা এনেকে লগ বন্ধু বিলাক নোহোৱা হৈ গ'ল দিয়াচোন।
হয় বাৰু।
এইটো কাৰণে।
তুমি এইটোমাহতো ফ্ৰী আছা ন।
তোমাৰ তোমাৰ দিনততো মই ফ্ৰী নাথাকোঁ আৰু সন্ধিয়া সময়কনৰ পৰাহে ফ্ৰী থাকোঁ আৰু
যদি তুমি এনেই দিনত ফ্ৰী থকা মোৰ লগত তুমি স্মাৰ্ট মিটাৰ লগাব যাব পাৰিলা সৰু সুৰাকে। পইচা এটাও ওলাই থাকিল হয়।
অ